এয়া, তোমাৰ চাহ-তাহ খাই এনেই অকণ বহিছোঁ। অকণ দেৰিকে ভাত-পানী বনাম আৰু। তুমি? অ'। হয় হয়, এই বৰষুণ দিছিলে যে তাকে আজি অকণ উঠা দেৰি হ'ল।
উম মই গমেই নাপাও ৰাতি শুই থাকোতে ৰাতি ৰাতি উঠিহে দেখিছো বৰ
অ বহুত মানে জোৰেৰে দিলে তোমাৰ তাৰপাছত বৰষুণ হা হা হা হা নাই আমি সাৰ পালো মানে কি হ'ল বহুত জোৰেৰে দিছে যে, তাৰপিছত দিয়াতে ধেৰ- টোপনিও মাৰিছে তাৰপিছত সাৰ পালোঁ সাৰ পোৱাৰ পাছত তোমাৰ উঠি সে অলপ সময় উঠি বহি থাকিলো তাৰ পিছত আকৌ শুলোঁ যে তাৰ পাছত টোপনিটো আহিলে তোমাৰ মানে দ্বিতীয়বাৰ টোপনি আহিলে কেনেকুৱা হয় আৰু দিয়াচোন ন-'
উম উম
সেইটোৱে অকণ দেৰি হল উঠা তাকে আজৰি হৈ গা পা ধুই
আৰু মোৰ চাৰে লেকে
আকৌ ভাত পানী বনোৱা দায়িত্ব থাকে যে মোৰ
উম উম হয় দিয়া অকলশৰীয়া হলে তেনেকুৱাই উম মোকে হেই উম মোকে হেই কইম গাখীৰ চাহ একাপ খাব লাগিবই
হয় নিকি
উম গাখীৰ চাহ নাখালে উম মানে কানিয়া আৰু হেবিত আছে
মোৰ নহয় আগতে মই মানে গাখীৰ চাহ একদম খাব নোৱাৰো মানে কি হৈছে মোৰ উ মই মানে মোৰ গেছ মানে গাখীৰ চাহ খালে তোমাৰ গেছ উঠিবই মোৰ
মই দিনটোত যদি একাপ খাব নাপাওঁ নাপাও নহয়
হয় হয় মোৰ আকৌ নাই দিয়া মই মানে আগতে খাইছিলো তোমাৰ কিন্তু পিছত কি হয় মোৰ মানে অলপ গেছ অসুবিধা কৰেই তোমাৰ পেটয়ে বিষাব নহলে সানি খুচি ধৰা নিচিনা যে হয়
অ অ গম পাও বহুতৰে হয় মোৰ আগতে মোৰ এবাৰ হৈছিল দেই হতে ইন্জেকচন ললো কিন্তু কি কৰিবা সেই কানিয়াটোৱে মোৰ ৰৈ
উম নাই নাই গাখীৰ চাহটোৱে তোমাৰ বহুত অপকাৰ কৰে সেইকাৰণে যিমান পাৰা মানে নোখোৱাকে থাকিব চেষ্টা কৰিব মানে দুদিনমান বেয়া লাগিব দিয়াচোন ন অভ্যস যিহেতু অ এনে কিনো এৰিবাই যিমান পাৰা
উম এৰিবতো লাগি
এই বহুত অসুবিধা কৰে তোমাৰ পিছলে যে মানে বহুত বে অ বহুত বেমাৰৰ হেৰি হয় গৈ আৰম্ভণিটো মানে তোমাৰ এই গাখীৰ চাহ খাই খাই পিছলে অ গম পাইছা আজিকালি কিমান বেমাৰ হয়নে অলপতে মানে খাদ্যবোৰ মানে ভেজাল হ'ল যে তোমাৰ
উম অ সেই খাদ্যবোৰ মানে আগৰ দিনত নাছিল বুজিলা নে এ ইমান বোৰ ভেজাল হৈছে অ বস্তু এটা ল'বই নোৱাৰি তাত খাৰেই মানে চেদি কচোন এটা বস্তু তোমাৰ কল এটাকে আনা ন আগতে তোমাৰ এসপ্তাহ থলেও বেয়া নহয় হয় এতিয়া তোমাৰ কোলাই পৰি যায় বস্তুটো
অ লগত লগতে কোলা পৰি যায় তোমাৰ চব বস্তু মানে কি মেডিচিন দি পকাই যে এইবোৰ ফল মূল হওঁক শাক পাচলি হওক তোমাৰ চাবাচোন এতিয়া কবি যিবোৰ আমাৰ কবি ওলাই ন সমম ম সেই ফুলকবি বন্ধাকবি সেইবোৰতো তোমাৰ কেতিয়াবা খালে এনেকুৱা লাগে চব সাৰ খাৰেই লাগে খাৰ খাৰ লাগে তোমাৰ খাবলে হয় অ নিশি যে এতিয়া তোমাৰ এই বজাৰ যদি দি আনা বিলাহীটো চাবাচোন একে নি ইমান ভাজি থাকো ভাজি থাকো একো নিখিজেই এনেইতো মানুহৰ বিলাহী ভাজোতেনো কিমান সময় লাগে হয় কিন্তু তোমাৰ এনেকুৱা হয় বজাৰৰ পৰা অনা বিলাহীতো মানে তোমাৰ নিসিজেহে নিসিজে উপায় নাই তোমাৰ ইমান
অ কি কৰিব লাগিব খাবতো লাগিবই তেনেকে হলেও খাৰ
কিন্তু এই লাহে লাহে মানে আমি কি হয় নিজে ঘৰতে অকমান মানে শাক পাচলি অ অ তোমাৰ তিয়হ এতিয়া মানে কিয়া যোনখিনি ন সময় বতৰৰ হয় এতিয়া তিয়হে লগালা জিকা লগালা ভোল লগালা সেই বস্তু খিনি বা বেঙেনা জলকীয়া এই খিনি হলেওঁ তোমাৰ ঘৰত খাই থাকিব পাৰিলেও বহুত খিনি অ,
যিখিনি মানে তুমি ঘৰত পোৱা আৰু সেইখিনি বিলাহী হওক
এতিয়া কণ কণ বিলাহীত সেইটোৱে চাবাচোন হয়নে সৰু-সৰু বিলাহীটো যে কিমান ধুনীয়া হয়।
জলকীয়া, কণ বিলাহী এইবোৰ কৰা হৈছে। খাৰ সৰীয়া আৰু সেইবোৰক ইমান দামত বিক্ৰী কৰে মানে আচৰিত।
অ' তোমাৰ চাবাচোন বজাৰত গ'লে কিমান দাম আৰু দাম নকমাই তেওঁলোকে হয়।
হয় একদম নকমাই দেই আৰু খাব টেষ্টি নালাগে একদম।
আৰু তোমাৰ মানে সেইটো আৰু সেইবোৰৰ পৰা চাবাচোন মানে তোমাৰ খালেও যেন গাত শক্তিটো নাপায় পাওঁ দিয়াচোন সেইবোৰ এতিয়া ঔষধ মাৰা হয় নে? খাবও লাগিব মানে পেটটো ভৰোৱাাহে হৈছে আৰু তোমাৰ।
পেটটোত বিষ বিষ ভৰোৱা হৈছে বিষ মানে আমান বিষ আছে। নাই নাই একো নহয় চবতে কি খাব মানে নোৱাৰা হৈছো দেই বস্তু বোৰ কিনিব নালাগে তোমাৰ মতে
অ শাক চাক বিচাৰি কচু ধেকিয়া এনেকে বিচাৰি কৰি তেনেকে সদায় এদিন এদিন বেলেগ বেলেগ বস্তু বিচাৰি খাবলে ভাল হ'ব আৰু।
খুব ভাল পাওঁ।
ময়ো ভাল পাওঁ কলা কচুটো যে তোমাৰ,
একদম বহুত বেছি ভাল লাগে আৰু এ দেহ, পথাৰ চথাৰ এইবোৰত
পোৱা যায় কিন্তু আমাৰ এই গাঁৱৰ জেগাত ভাল আৰু তোমাৰ হয়নে? কিন্তু টাউনৰ মানুহখিনিৰ কাৰণেতো অলপ অসুবিধাই হ'ব।
উম গাঁৱবোৰত মানে যিকোনো মানে খাম বুলি ক'লে উলিয়াব পাৰি আৰু।
পাৰি পাৰি অ,
কিন্তু টাউনতো সেইটো নহয় ন। সেইখিনিকে বাৰু আৰু কৰ পা বেছি ভালো নালাগে ন?
ভাল নালাগে তোমাৰ শাক চাক বস্তু ক'ৰ পৰা বা ছিগি আনিছে অ।
উ তোমাৰ ঘৰত ফ্ৰেচ ফ্ৰেচ গম পালো ইয়াত সেইকাৰণে মানে গাঁৱৰ কিছুমান ক্ষেত্ৰত গাঁৱৰো বহুত ভাল মানে গাঁৱত পায় পোৱা
উম পোৱা যায় এতিয়া তোমাৰ ভাবাচোন এই কভিডৰ সময়ত ন বা টাউনৰ মানুহখিনিক কিমান অসুবিধা আছিল কিন্তু আমাৰ গাঁওৰ মানুহখিনি চোৱাচোন ঘৰতে খেতি বাতি কৰি বা পথাৰতে যি কচু ঢেঁকীয়া বাৰীত ওলোৱা হয়নে সেইবোৰকে খাই ধুনীয়াকে থাকিলে ইমান তেনেকে অভাৱেই নহ'ল।
হয় দিয়া অভাৱ গাঁৱত ইমান অভাৱ নহয়। টাউনতে বেছি অভাৱ হয়। আৰু গাঁৱত ক'ৰবাত তোমাৰ আৰু বহুত খিনি মাটি-চাটি থাকে কিন্তু হেৰিত নাথাকে টাউনত অলপমানহে চোতাল থাকিব সেই
অ তাতে আকৌ কিছুলোকে ইয়া যে মাছৰ কাঠ কাঠুন বা এনেকে হেৰি কৰি পেলাই অলপ খেতি বাতি কৰে মাটি চাহটি আনি কিনি গোবৰ গোবৰ গোবৰো কিনি কৰি আনি আনি পেলাই সেই
আমাৰ আমাৰ ওচৰতে গোবৰ চোবৰ থাকে। যি দি খেতি বাতিৰ কাৰণে উপযুক্ত
আহ তাকে।
ভাল লাগে কিন্তু গাঁৱৰ পৰিৱেশটো চব খিনি
ভাল লাগে দিয়া আমি ভাবোৱেই টাউনত থকা হয় ভাল আছিল। মানে কি কেতিয়াবা এনেকুৱা হয় তোমাৰ কিবা এটা সুবিধা নাথাকিলে ন কাম বনৰ ক্ষেত্ৰতেই হওক মানে বা কেতিয়াবা এনেকুৱা হয় উপাৰ্জন এটা কৰিবলে এ টাউনত থকা হয় ভাল আছে তোমাৰ কিবা এটা তৎক্ষণাতে
তাতে শিকিলো ওচৰতে ন যিকোনো পাম কিন্তু সেইটো ক্ষেত্ৰত উম কিছুমান ক্ষেত্ৰত ভাল কিছুমান কত বেয়াও উম উম সেইটো হয় সেই কাৰণে মানে কি কৰিবা আৰু উপায় নাই যতদি আৰু টাউনত ভাল পায়
উম
কোনে কোনো কথা তাকেই
টো চাব গ'লে সুবিধা বহুত আছে আমাৰ গাঁৱতে আজিকালি দিয়াচোন গাওঁ নো ক'ত আৰু আগৰ দৰে গাওঁ হত থকা নাই এতিয়া কিমান উন্নত চব ক্ষেত্ৰতে আজিকালি টাউনলৈ তুমি যাবই নালাগে গাও ওচৰে পাজৰে চব বস্তু পোৱাই হলো চাবাচোন চব ধৰণৰ দোকানেই আছে এতিয়া
চব চব গা কোৱা হয় আগত ন
অ আগতে যে আমি কাপোৰ কিনিবলৈ একে টাউনলৈ যাব লাগে হয়নে
ভাল লাগে ন
অ ভালো লাগে এ এতিয়া ঘৰৰ ওচৰতে হ'ল তোমাৰ অনলাইন হ'ল ক'তো যাবই নালাগে চব বস্তু ঘৰতে আহি দিবহি
এ চিন্তাই নাই তোমাক কিবা এটা লগা হ'ল তুমি ফোনতে কৰি দিলা
অৰ্ডাৰটো কৰিলা হৈ গল
আ এতিয়া আৰু সেইদিন নাই আৰু আগতে আৰু ম টাউনত যাম বুলি ক'লে কিমান আনন্দ এ আজি টাউনত যাম দে কিন্তু এতিয়া সে
অ সেইটো এটা ফূৰ্তিনে টাউনলৈ যামেই এতিয়া এলাহে লাগে থ নে যাও ঘৰতে আহি দিবহি এনেকুৱা লাগে
তাকে
আকৌ নো মানে কি আৰু এডাল গৰমততো আৰু তুমি যাব নোৱাৰা আগত ততে গৰম চৰম নাই আৰু ব'ল টাউনত যাম ফূুৰ্তি আৰু
সেইকাৰণে
হয় দিয়া দিন বোৰ মানে তোমাৰ বহুত ধৰ বেলেগ ধৰণে সলনি হৈ গৈছে আৰু
বহুত বেলেগ হৈ গৈছে দেই ক'ব নোৱাৰি আৰু আগৰ সেই গাঁৱৰ ৰাস্তা পদুলি কো নাই চব ধুনীয়া হল এতিয়া তোমাৰ সেই গাঁৱৰ তাতো তুমি পাৰ হব কাৰণে ভয় লাগে
অ ইমান গাড়ী মটৰ এতিয়া
নাই যোনটো চৰ্টকাট হয় সেইফাল দিয়ে যাব বিচাৰে ন মানুহ সেইকাৰণে চব ফাল দি গল
অ এ মানে কি জাম টোও নহয় এনেকে অকন গাঁৱৰ ৰাস্তাতে ধৰি গলে আৰু কি হয় মানে কি জানা পৰিৱেশটোও ভাল লাগে তোমাৰ একে ধুনীয়া গছ গাঁৱৰ মাজদি গ'লে চাবাচোন গছ গছ গছনিৰ পৰা আদি কৰি হয়নে কাৰণে মানুহে আৰু আৰু কম গাড়ী মটৰ তোমাৰ মানে বা আহি যোৱা নাই হয়নে চব মানুহৰ ঘৰে ঘৰে গাড়ী মত
গাড়ী থাকেই আৰু
থাকেই এতিয়া
চাইকেল সেই চাইকেলৰ দিন নাই আৰু চাইকেল চলাই চোৱা ল'ৰা এতিয়া স্কুটি হে লাগে স্কুট হেৰি না যায় ন আমি তেতিয়ালৈ উ ভালকে নাযান ছেভেনৰ ছোৱালীয়ে স্কুটি চলাই।
সেই আৰু এতিয়া মানুহবোৰো মানে কি হয় আৰ্ থিক ভাৱে বহুত উন্নতি হৈছে, হয় নে? বা গাওঁ, টাউনৰ বুলি কথা নাই। এতিয়া চব মানুহৰে সুবিধা ঘৰে ঘৰে মানে তেনেকুৱা, অ গাঁৱৰ মানুহবোৰে এতিয়া তোমাৰ উপাৰ্জন কৰিব জনা হৈছে, হয়নে? ঘৰতে থাকে আজিকালি বহুত উপ পাৰ্জন।
আৰু এটা কথা তোমাক, অ দিয়া হ'ব দিয়া, উম মেছেজ অ হ'ব দিয়া, উম।